হেল্ল'?
হয়।
অ', মই মানে এই, তোৰ লগত এই তই কিবা খাদ্যৰ কাৰণে মোক কৈছিলি নহয়। যে অ', মই এই গাহৰিৰ যোনটো হেৰি হয়। এই, মানে এটা হেৰি টাইপৰ বনাই নহয়। পদ্ধতিৰ গাহৰিটোৰ, মোক সেইদিনা তই সুধিছিলি।
অ', সুধিছিলোঁ, সুধিছিলোঁ।
অ', এই সেইটো কাৰণে মই বোলো এবাৰ খাদ্যৰ ওপৰতে কিবা অলপমান জনাই দিওঁ। এইটো কেনেকে বনাই, আচলতে এই অ', হা, এইটো তাৰমানে এই জোনটোৰ, আমি গাহৰিটো লোকেল জুনটো হয়। সেইটো অলপ ভাল, ব্ৰইলাৰ গাহৰিটো যে, লোকেল গাহৰিটো, সেইটো অলপ ভাল, গাহৰিত টো আনি ধুনীয়াকে অলপ ধুই, প্ৰথম বইল কৰিব লাগে আচলতে। বইল কৰিলে মানে কি হয়, বইল কৰিলে যোনটো বীজাণু থাকে, গাহৰিত আচলতে ফিটা পেলু থাকে, সেই পেলু হওক বা যিখিনি বীজাণু থাকে, বহুতে বইল নকৰাকে খায়, কিন্তু আচলতে বইল কৰি খোৱাটো ভাল। ত' মই যেতিয়া তাৰমানে এই মই খাঁও মাংসটো। খালে, মই মানে বইল কৰি খাওঁ। আৰু বইল কৰি মানে তেনেকুৱা ধৰণৰ গাহৰি খিনি অনাৰ পিছত মই ধুনীয়াকে ধুই, তাৰ পিছত ধুনীয়াকে বইল কৰোঁ, বইল কৰোতে এ তাতে বইল কৰা মানে গৰম পানীত দিয়া হয় আৰু। গৰম পানীত দিওঁ, গৰম পানীত দি দিলে, মাংসখিনি দি তাত পানী ঢালি দিওঁ, তাৰ পিছত অলপ উতলিব দিওঁ। এই উতলিব দিয়াৰ পিছত, তাত মানে এ অলপ নিমখ ছটিয়াই দিম, পাৰিলে নিমু অকনমান কাটি দিব পাৰিলে ভাল। তাত যোনটো লেতেৰা থাকে বা বীজাণু থাক সেইটো কাটি দিয়ে, আৰু তাৰপিছত আৰু ধুনীয়াকে অলপ সময় দ পোন্ধৰ মিনিট সময় হেৰি কৰি এ তাৰপিছত ধুনীয়াকে এইটো উঠাই লব লাগে মাংসটো। উঠাই লৈ পানীটো পেলাই দি আকৌ ধুনীয়া
বনোৱা পদ্ধতিটো বাৰু একেই নেকি?
অঁ প্ৰায় একে মাত্ৰ যোনটো মানে গাহ হৰিৰ মাংস আছে। অঁ মানে এতিয়া ধৰ এতিয়া ধৰিলেও মানে কে কোৱা হয় ছাগলীৰ মাংস বা মুৰ্গীৰ মাংস আমি বইল মানে গৰম পানী নিদিলেও হয়, কিন্তু এইটো মাংস গৰম পানী দিয়াটো ভাল।
হম।
কাৰণ ইয়াতে মানে এ যোনটো চৰ্বি হয় সেই চৰ্বিটো থাকে। তো আৰু বহুত মানে শুনামতে মানে কি এই গাহৰিৰ মাংসটোত পেলো থাকে মানে। আৰু বহুত বিভিন্ন ধৰণৰ বীজাণুও থাকে, কিন্তু গাহৰি মাংসতো আকৌ খায় খোৱাত লাগে তো বুজা নাই? বৰ সোৱাদ লাগে খায়।
ময়ো খায় বৰ ভাল পাওঁ দেই, বুজিছো বুজিছো। মই এবাৰ বনোৱা কাৰণে চেষ্টা চলাই চাম।
অঁ তাকে। এই মইও তাৰমানে ভাবি আছিলো এই দুদিনৰ ভিতৰত গাহৰি মাংস অলপমান খাব পাৰিলে ভাল। কিন্তু গৰমটো যিহে গৰম দিছে বাপৰে বাপ! মই মানে আজিও ভাবি আছিলো, হে? হা?
তুমি আহিবা এবাৰ আমাৰ ঘৰত মই বনাই খোৱাম এইবাৰ তোমাক।
অঁ এ সেইটোৱে মই তাৰমানে গাহৰি কেনেকে বনাম সেইকাৰণেতো কৈ আছো যাতে মই গলে তই বনাই খুৱাব পাৰ, বুইচ নাই? এতিয়া কথাটো কেনেকুৱা ধৰণৰ, অ' তাৰপিছত এই মানে কি কৰিব লাগে, তেল আচলতে পাৰিলে তেল নিদিলেও হয় গাহৰি মাংস। গাহৰিৰ যোনটো চৰ্বি আছে সেই চৰ্বিটোৰে তাৰমানে তেল ওলায়। মই তেল সেনেকে নিদিও আচোলতে, এই গাহৰিৰ যোনটো চৰ্বি আছে সেই কেইপিচ মান চৰ্বি মই মানে যোনটো কেৰাহি আছে কেৰাহীটো গৰম হোৱাৰ পিছত তাত দি দিওঁ। অলপ সময় লাৰ মানে কৰাছে লাৰি থাকিলে লাৰি থাকিলে তাৰপৰা তেল ওলাই। তেল ওলালে সেই উম মাংসখিনি আঁতৰাই তাৰপিছত সেই যিখিনি তেল আছে তাতেই ধুনীয়াকে আ পিয়াজ দিলে হ'ল, পিয়াজ খিনি ৰঙা হৈ যাব লাগিব।
শুনিছো বাৰু এই পদ্ধতিতো একে হ'ব বাৰু বাকী নিচিনা।
অঁ নাই মোক কব দিয়া। আহ তাৰপিছতে এ মানে কি হ'ল এইটো সেনেকে হে কৰি কিনে ৰঙা কৰিব লাগিব প্ৰথম পিয়াজটো। ৰঙা হোৱাৰ পিছত আদা নহৰু দিব লাগিব। আদা, নহৰু দি ধুনীয়াকে ভাজিব লাগিব। ভাজি তাত আ' এই গৰম মছলা। গৰম মছলা নালাগে। এ মিট মছলা, জিৰা, ধনিয়া, এনেকে দি অলপ সময় লাৰি। তাৰ পিছত এই পানী অলপমান দিব লাগিব, পানী খিনি যেতিয়া মিক্স খা মানে হেৰি হৈ যাব। যেতিয়া তেলটো ওপৰত উঠিব। ফুটি উঠিব, তেলটো উঠি যাব। সে তেতিয়া আহ' গাহৰিৰ মাংস খিনি যিখিনি সিজাই থৈ দিয়া হৈছে, আৰু যোন খিনিৰে তেল মানে কাৰি থোৱা হৈছিল, এই সেইখিনি এনেকে উৰি দিব লাগে দিয়াৰ পিছত ধুনীয়াকে আৰু লাৰি-লাৰি। লাৰি লাৰি অলপমান পানী দি আৰু লাৰি অ' তাতে বিলাহী দিলেও সোৱাদটো আৰু এক্সট্ৰা আহে। বিলাহী দিলে ভাল।
আহিব, উম উম উম।
এ সেনেকে খাব পাৰি, মানে খুব ভালে আচলতে ভাল লাগে। খুবেই ভাল লাগে, মাংসটো খুব সোৱাদৰ মাংসটো।
হুম।
এনে তই কিবা বন-বনাম বুলি কৈছিলি নহয় মাজতে, কিবা এটা কৈছিলি যে এনেকে মই মই বনাম বুলি। কি বনাম বুলি ভাবছিলি?
মই মানে গাহৰি মাংসটো কেতিয়াও বনাব চেষ্টা কৰা নাই। সেইকাৰণে তোমাক সুধিছিলো! এইটোকে বনাও বুলি।
অ' এইটো একদম বঢ়িয়া আৰু মানে এইবাৰ মই অলপমান বৰষুণ আহক, বৰষুণ আহিলে মই গাহৰি মাংস নিম। উম, এক কেজি মান লৈ যাম। একদম অকলে আধা-কেজি খাম, আধা-কেজি তহঁতক দিম আৰু খাবৰ
উমহুম! নিশ্চয় আহিবা।
বাকী আৰু হেৰি আ' এ তই সেইদিনা কৈছিলি নহয়! কিবা এ কিবা এটা পিঠাৰ কথা কৈছিলি নহয়, কি পিঠাৰ কথা কৈছিলি?
অঁ মই ভাপৰ পিঠাটোৰ কথা কৈছিলোঁ। ভাপত মানে তুমি চাউলৰ গুৰি লয়, এয়া কৈ আছো তোমাক পদ্ধতিটো চাউলৰ গু-গুৰি ল'বা। লবা, অকনমান শুকানকে সানি
উম।
পাছত দি দিবা। দি পেলাই এখন ফুটা কাঁহীত নহলে তেনেকুৱা তোমাৰ যদি পাত্ৰ আছে, সেই পাত্ৰত তুমি উঠাই দিবা দি পেলাই পাতলত পানী দিবা এটা বাচনত। দি পেলাই সেই পানীখিনিতে অকনমান সময় থাকিব দিবা। উতলিব দিবা, উতলাৰ পিছত তোমাৰ পিঠা কেইটাৰ কাঁহীখন
মানে পানী-পানীখিনি পানী যিখিনি পানী আছে পানীখিনি উতলিব দি
অ' পানীখিনি উতলিব দিবা। তাৰ পাছত পানীখিনি উতলাৰ লগতে তুমি পিঠা কেইটা উঠাই দিবা মানে কাঁহীখনত, কাঁহীখন উঠাই দিবা। তাৰপাছত চাবা মাজে, মাজে। যেতিয়া দেখিবা পিঠাকে পিঠা কেইটা সিজিছে তেতিয়া নমাই থবা। খাৱলে বহুত সোৱাদ।
কেনেকে খাব লাগে এই বস্তুতো।
তুমিতো তাতে ভিতৰতো নাৰিকলৰ গুৰি থাকিবই। নাৰিকলটো থাক। থাকিবই গতিকে তেনে অকণমান।
উম।
কিমান পৰিমাণ বেছিকে খোৱা।
এ চেনি মই বেছিকে খাওঁ।
চেনী বেছিকে খোৱা যদি। কেলে।
অহ, আজি, আজি কি, কি, কি বনাই আছে তাত।
খবৰ দিবা। আজি মই ভাজি, দালি। আও মই দালি, ভাজি, ভাত লগতে মাছখন ফ্ৰাইকণ কৰিছোঁ। মাছ ভাজ।
অহ, কি মাছ? অ ভাজি কিহৰ ভাজি? অহ। এই কে কেনেকে বনাইছোঁ মাছটো।
ভা ভ জি খনটো।
অহ।
তোমাৰ বিহু কি।
মাছটো কেনেকে বনাইছা?
এ মাছটো ভাজিয়ে বনাইছোঁ দিয়া।
মাছটো কেনেকে বনাইছা? অহ, মানে। অ অহ অ, কেনেকুৱা পিচ মানে, গ'ল, গ'ল। পিছনে নে, কেনেকুৱা অ'হ। হালধীয়া আৰু নিমখ দে। হেল্লো?
গৈ পিছ দি গলত থুই লাগে অহ, হালধি আৰু অহ হালধি আৰু নিমখ দিছোঁ।
অহ, তাৰপিছত অ, শুনি আছোঁ।
খোৱা, বনাইছোঁ।
অহ ভাজি কিহৰ ভাজি?
ভাজিখন তিঁয়হ আৰু আলুৰ ভাজি।
অ কেনেকে বনাইছা এইটো?
তিঁয়হ তুমি সৰু সৰু কৰি কাটি ল'বা। মানে মই কাটি লৈছোঁ। আলু বিলাকো একে চাইজতে কাটি লৈছোঁ। লৈ পেলাই, পিয়াঁজ অকণমান বেছিকে দিছোঁ।
উম।
দি পেলাই তাত জলকীয়া দুটা দি দিছোঁ। উম ভাজি আছোঁ।
অ।
চাকনি দি দি।
উম, এ মই, মই যোৱাকালি, এ এই আমাৰ অফিচত খানা এটা খালোঁ।
উম
তো, তাতে এটা মই তোক ৰেচিপি এটা ক'ব পাৰোঁ। মানে, ৰেচিপি মানে খাদ্যৰ বিৱৰণ এটা দিব পাৰোঁ মই। হা, এইটো এই মাছৰ মূৰটো যে থাকে
হুম।
সেই মাছৰ মূৰটো প্ৰথম ভাজি ললি, ভাজি লৈ তাৰপিছত, এই বেঙেনা যে হেৰি কৰি কেনে, বেঙেনা, বেঙেনা দি বনাব লাগে এইটো। পিয়াঁজ অলপ বেছিকে দি কেনে, প্ৰথম পিয়াঁজটো ফ্ৰাই কৰিলে হা, ফ্ৰাই কৰি কেনে তো, এই মানে যেতিয়া ৰং চঙুৱা হ'ব, তাতে অকনমান আ, জিৰা, জিৰা গুড়া অকনমান ধনিয়া গুড়া আৰু যদি কোনোবাই মানে শুকান, এ কি কয়? জলকীয়াৰ গুড়ি যোনটো ৰেড চিলি এ, কাশ্মীৰীৰ যোনটো হয়। সেইটো যদি দিব বিচাৰে, দিব পাৰে হা। দি ধুনীয়াকে, সেই যোনটো মাছৰ মূৰকেইটা ভাজি থোৱা আছিল সেই মাছৰ মূৰকেইটা ধুনীয়াকে, একদম গুড়া কৰি কেনে, ভাজব লাগে।
উম।
ভাজি, ভাজি, ভাজি, ভাজি, ভাজি পুৰা কাঢ়াকে ভাজিব লাগে ভাজি অক অকনমান তাৰমানে যেতিয়া তলত লাগাৰ দৰে হয়, তেতিয়া অলপমান পানী দি দিলে হ'ল। পানী দিয়াৰ পিছত, ধুনীয়াকে তাৰমানে অলপমান হেৰি কৰি, কৰি, কৰি বেছি পানী দিব না একদম সাধাৰণ যাতে তলাৰ পৰাই উঠাব পাৰি, তলত নালাগা হিচাপত। মানে বস্তুটো শুকান হ'ব।
উম।
তাৰপিছত বেঙেনাটো কাটি দিব লাগে, বেঙেনাটো সিজাকে তাৰপিছত অলপমান পানী দিব লাগে। পানী দিয়াৰ পিছত, সেই বেঙেনাটো যেতিয়া পুৰা একদম গলি যাব গলি যোৱাৰ পিছত পুৰা একদম মানে লাৰি লাৰি লাৰি লাৰি লাৰি লাৰি এই, এণ্ডিঙত যোনটো মানে, শেষৰ ফালে যোনটো মানে হেৰি হয় মানে, টেষ্ট হয় ন, সাংঘাতিক টেষ্ট এতিয়াও মোৰ মুখত লাগি আছে যোৱা কালি মই আমাৰ, আহ, কাৰ্যালয়ত যেতিয়া হেৰি হৈছিল এ, মানে খোৱাৰ এটা আৰম্ভণি হৈছিল, তেতিয়া খাইছিলোঁ।
ধুনীয়া একদম সোৱাদ। সেই, সেই বস্তুটো, মইও ঘৰত খাম বুলি ভাবিয়ে আছোঁ। আনিম মই এদিন। আনি কেনে অকল মাছৰ মূৰ আনিম, আনি কেনে বস্তুটো বনাম। মানে যোন জনে বনাইছিল, মই তাক সোধ ছো মানে। আহ, মই তাৰমানে সুধিছিলোঁ সেইদিনা। এ কেনেকে বনাইছে মোক কৈছে যে এনেকুৱা তেনেকুৱা, বৰ ধুনীয়া লাগি ছে বস্তুটো খাই এতিয়াও মানে মুখত লাগি আছে যে খাইছো আৰু কিবা এটা। আৰু কোনোবাই যদি জ্বলা খাই কেঁচা জলকীয়া সৰু সৰুকে কুটি দিব পাৰে, তেনেকে।
উম।
ঠিক আছে হ'ব।